হেল্ল', অ, নমস্কাৰ বন্ধু কেনে আছা?
মই ভালেই তুমি?
উম, মইও ভালে আছো আজি আমি অসমৰ পৰ্যটনৰ বিষ বিষয়ে কিছু কথা পাতিম বুলি ভাবিছো।
অ, দিয়া তে
তোমাৰ অতি এইটো ভাল বিষয় এটা হ'ব আৰু। তোমাৰ এইটো জানিব লগা আৰু বিষয়।
উম, এনে পৰ্যটনৰ বিষ ষয়ে আমি জানিব লাগে তাৰমানে পৰ্যটন বোৰ কেনে বা ক'ত আছে আমাৰ অসমৰ কি বোৰ পৰ্যটন আছে চাব লগীয়া জেগা এইবিলাকৰ ওপৰত জ্ঞান থকা কেইটা তাৰমানে উৎ অতিকৈ দৰকাৰী আমাৰ বাবে
অ, মানে তোমাৰ পৰ্যটন বুলি ক'লে হলে আমাৰ অসমৰ পাক প্ৰাকৃতিক সৌন্দৰ্য ঐতিক আৰু সাংস্কৃতিৰে সমৃ তো এখন ৰাজ্য হয়নে? তোমাৰ ইয়াৰ পৰ্যটনৰ উদ্যোগৰ যথেষ্ট সম্ভাৱনা আছে কিন্তু।
উম ম, হয়।
উম, তোমাৰ পৰ্যটন বুলিলে কি বুজা তুমি জানানে?
উ, মোৰ মতে হল মোৰ মতে হ'ল পৰ্যটন বুলি কলে তুমি ভাবিব পাৰা যে কিছুমান এনেকুৱা ঠাই আছে অসমৰ যিবোৰ ঠাই তাৰমানে ম আমি চাব লাগেও তাৰমানে এবাৰ-এবাৰ নহয় অ' তাৰমানে ভ্ৰমণ কৰিব লাগে তাৰমানে স সৰু ল'ৰা-ছোৱালী বিলাক, বা ল'ৰা-ছোৱালী, লৰা-ছোৱালী বিলাককে ধৰি নহয়। মানে আমিও ভ্ৰমণ কৰাটো অতিকৈ দৰকাৰ। পাৰি তাৰমানে চোৱা আমাৰ। ইয়াত অসমত আছে, কাজিৰঙাৰ ৰাষ্ট্ৰ ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান। উম, তাৰপিছত তেনেকৈ। আৰু কিছুমান এনেকে আছে আমাৰ। ঐতিহাসিক তাৰ মানে? বস্তু আছে, যেনে সূৰ্য পাহাৰ। দেও পাহাৰ, এইবিলাক? তাৰমানে এইবিলাক তাৰমানে ধৰ্মীয় অনুষ্ঠানো আছে, বা ধৰ্মীয় অনুষ্ঠান, তাৰমানে সাংস্কৃতিক অনুষ্ঠান। আমাৰ ঐতিহাসিক অনুষ্ঠান, ঐতিহাসিক তাৰমান ইতিহাসৰ কিছুমান এনেকুৱা পৰ্যটনী ক্ষেত্ৰ আছে সেইবিলাক, যেনে মানস ৰাষ্ট্ৰীয় উদ্যান। এইবিলাকে আৰু যেনে অসমৰ সংস্কৃতি বুলি ক'লে মাজুলী অতিকৈ জনপ্ৰিয় বা মাজ বিশ্বৰ ভিত ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ বুলি কলিও মাজুলী বুজাই, তেনেকে আমি মাজুলীতো কিছুমান এনেকুৱা কিছুমান এনেকুৱা জাগা আছে মাজুলীত চাবলগীয়া জাগা সেইবিলাকো আমি তাৰমানে সংস্কৃতি অনুষ্ঠানৰ, অনুষ্ঠানৰ ক্ষেত্ৰত মাজুলী অতিকৈ তাৰমানে জনপ্ৰিয় তাৰমানে। এইবিলাকৰ ওপৰত তুমি মানে কি বুলি মন্তব্য দিব বিচ এ তাৰমানে আমাৰ পাত
মানে তোমাৰ আমাৰ মেইন কথা হ'ল, পৰ্যটনৰ বিশেষত্ব হ'ল মানে তোমাৰ অসমৰ সেউজীয়া পাত প্ৰাকৃতিক পাহাৰ পৰ্বত, নদ-নদী উম। ত, তোমাৰ বন্যপ্ৰাণী বা স্থান আৰু বৈচিত্ৰ ত মই সাংস্কৃতি ইয়াৰ বিশেষত্ব। অ', দেশ বি দেশৰ বহু পৰ্যটক এইবোৰ চাবলৈ আহে। আমাৰ অসমত চাব লগা বহুতো আছে। তোমাৰ বহুত জনপ্ৰিয় স্থান আছে আৰু। তোমাৰ তাৰ ভিতৰতে কাজিৰঙা নেচনেল পাৰ্ক আছে। কামাখ্যা টেম্পল। তাৰ যদি ইফালে মই মা ফালে মাজুলী। তাৰপিছত মানাস নেশচনেল পাৰ্ক, শিৱসাগৰ চিপসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল। তোমাৰ আদি বহুত। তাৰমানে আমাৰ অসমত তাৰমানে চাব লগা বহুতখিনি আছে। আৰু তোমাৰ আমাৰতো সকলোৱে জানে কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। ইয়াৰ উপৰিও হাতী বাঘ, হৰিণা আদি। বিভিন্ন প্ৰজাতিৰ চৰাই আৰু কাজিৰঙাত দেখা পায় আৰু। আৰু তোমাৰ ম আৰু মাজুলীৰ বিষয়ে তুমি অলপমান কিছু কথা কোৱাচোন।
মোৰ মতে মাজুলী চাবা মাজুলী আমাৰ সত্ৰৰ নাম ঘৰৰ বাবে এ বি বা সংস্কৃতিৰ বাবে বিখ্যাত যেনে ৰাস ৰাস মহোৎসৱৰ মহোৎসৱৰ কিছুমান এনে কুৱা উম্ অনুষ্ঠান আছে যিবিলাক আমি চাব লাগে অতিকৈ তাৰমানে চোৱাটো দৰকাৰী তাৰমানে বন্ধু। এতিয়া চোৱা তুমি তুমি মাজুলী মাজু অ কোৱা মানে এতিয়া চাবা মাজুলীৰ কথাই কওঁ মাজুলীত
কৈ যোৱা কৈ যোৱা
তাৰমানে মাজুলীৰ কথাটো মাজুলীত চাবা মাজুলীত এনেকুৱা কিছুমান বস্তু যেনে মাজুলী আমাৰ মুখা মুখাৰ বাবে খেত তাৰমানে কিছুমান ত মা এ জুমন মাক্স-মাক্স বনাই না, মুখা বনাই সেইবিলাকৰ পৰা বি লেপ কলা সংস্কৃতিৰ বাৰে বিখ্যাত। আৰু এটা কথা অক মাজুলীত মাজুলী তাৰমানে কেনেকুৱা কিছুমান এনেকুৱা কিছুমান যাদুমতন্ত্ৰ বাবে বিকোৱা সেইবাবে বিখ্যাত আছিলে আগতে। আগৰ দিনৰ কথাবোৰ বা এতিয়াও আছে। কিছুমান আছে কিন্তু সিমান টো নাই তাৰমানে মাজুলী এতিয়া। উম শংকৰদেৱৰ শংকৰদেৱৰ ক কথা কওঁ মাজুলীত শংকৰদেৱে তাৰমানে সত্ৰবিলাক অনু সত্ৰ বা সত্ৰবিলাক নিমাৰ্ণ কৰিছিল আৰু যেনে আমাৰ। নৃত্যবিলাক আছে তাৰমানে শংকৰদেৱে যিবিলাক নৃত্য প্ৰদৰ্শন কৰিছিল শংকৰদেৱ আৰু মাধৱদেৱ সেইবিলাক তাৰমানে এতিয়াও তাৰমানে মাজুলীত মাজুলীত তাৰমানে বিখ্যাত হৈ আছে তাৰমানে মাজুলীত। ঘৰে ঘৰে তাৰমানে প্ৰচলিত। এইবিলাকে তুমি এনে এনে তুমি তাৰমানে অলপ হেৰি বিষয়ে ক'ব পাৰিবা নেকি তাৰমানে কামাখ্যা মন্দিৰ বা কামাখ্যা মন্দিৰ নহয়। হয় এইবিলাক। তাৰমানে হেৰি কাজিৰঙাৰ বিষয়ে অলপ ক'ব পাৰিবা নেকি? কাজিৰঙা পাৰ্ক বিলাক যি আছে নেচনেল পাৰ্ক বিলাক তাৰ ওপৰত।
নেচনেল পাৰ্কৰ কথা মানে কাজিৰঙা দেখোন তোমাক ক'লোৱেই তোমাৰ এতিয়া
বা মই সেইটো কোৱা নাই তাৰমানে সেই অ মই কৈছো তাৰমানে কিহৰ বাবে আমি কাজিৰঙা চাব লাগে বাকী কিহৰ কাৰণে চোৱাতো দৰকাৰী বা কিবিলাক বস্তু চাবলে তাৰ ওপৰত। তামানে।
অ মানে কা কা। কাজিৰঙা কাজিৰঙাতো তুমি জানাই এশিঙা গড়ৰ বাবে বিখ্যাত একদম তাপাছত ইয়াৰ উপৰিও তোমাৰ হাত হাতী, বাঘ, হৰিণা আৰু বিভিন্ন প্ৰজাতিৰ চৰাই বা জীৱ জন্তু দেখা পায় আৰু আৰু কাজিৰঙা। ভিতৰৰ বহুত নানান ধৰণৰ জীৱ জন্তু দেখা পাবা তাত আৰু। তোমাৰ তাত। দেওহাঁহ ও পাই আহে সিও চাব পাৰ সিও তা আৰু তোমাৰ কামাখ্যা মন্দিৰ চাব লগা হৈছে তোমাৰ কামাখ্যা মন্দিৰ ভাৰতৰ অন্যতম প্ৰসিদ্ধ হক হক। কি বিধ কিন্তু। হেইটো সকলোৱে জানে। আৰু, প্ৰতি বছৰে তোমাৰ হাজাৰ হাজাৰ ভক্ত আৰু পৰ্যাটক ইয়ালৈ আহে। এত এতিয়া তোমাৰ, অ এইটো মাহ, এইটো মাহল। আহাৰৰ, আৰু চু চৌবিশ তাৰিখৰ পৰা অ বাইছ প তাৰিখৰ পৰা, তাত অম্বুবাচী মেলা হয়। তাত বহুত নানান ধৰণৰ বহুত, দূৰ দূৰণিত ভক্ত আহে।
উম, হয়।
উম।
এনে তুমি হেৰি কি বুলি কয়, আমাৰ যে এইবিলাক হেৰি আছে মানস ৰাষ্ট্ৰ উদ্যানে হওক বা হেৰি হওঁক সেইবিলাক ত' মানে, তোমাৰ মতে আমি এতিয়া কাজিৰঙাৰ কথাই কওঁ, কাজিৰঙা আমি চাব লাগে তাৰমানে ল'ৰা, সৰু ল'ৰা-ছোৱালীবিলাক চাব দিব লাগে। বা আমি কাজিৰঙা খনৰ যিবিলাক, আহ আৰু চাবা, এতিয়া কাজিৰঙাৰ কিছুমান জীৱ-জন্তু নাইকিয়া হবলৈ ধৰিছে।
উম, বহুত বিলুপ্ত হৈ আছে দিনক দিনে।
সংৰক্ষন কৰিবলৈ তাৰমানে তুমি কি কৰিব লাগে বুলি ভাবা? তাৰমানে, পৰ্যাটকৰ কাৰণে তাৰমানে, যেতিয়া আমাৰ পৰ্যাটক ক্ষেত্ৰ বুলি কলে আমাৰ মেইনলি আমাৰ কাজিৰঙাতটো তাৰমানে আমাৰ এটা তাৰমানে, তাৰমানে এটা ভাল তাৰমানে হেৰি বুলি কোৱা যায় তাৰমানে চাবলগীয়া জেগা বুলি কোৱা যায়। সেইটো তাৰ মানে, ভালদৰে ৰাখে ৰাখিবৰ বাবে আমি কি কৰিব লাগে তাৰমানে পৰ্যাট নে
ভালদলে মানে তোমাৰ, পৰ্যটক বিলাক আহি তোমাৰ, ফ্লাছত কি কক কাজিৰঙাত নচ চাগে প্লাষ্টিক, এইবিলাক নিয়া নিষেধে আছে।
উম, সেইটো কোৱা নাই তাৰমানে জীৱ-জন্তু বিলাকৰ ক্ষেত্ৰৰে কথা কওঁ। তাৰ মানে এতিয়াতো বহুত জীব-জন নাইকিয়া হবলৈ ধৰিছে। যাৰ পৰ্যাটনে, গৈ গৈ কিনে শুনো যে, মুখে-মুখে শুনো যে কাজিৰঙাত এইটো বস্তু নাইকিয়া হবলৈ ধৰিছে, এইটো বস্তু নাইকিয়া হৈছে। তাৰ বি, তাৰ বিষয়
তোমাৰ ধৰা, অ, সময়ৰ লগ লগে লগে বহুতো আজিকালি তুমি গমেই পাইছা। কিমান হাতী বাহিৰৰ দেশলৈ পঠাই দিছে। বিক্ৰী কৰিছে। তাৰ ফলতো বিলুপ্ত হৈছে। ঠিক তেনেদৰে বহুতো নানান ধৰণৰ জীৱ-জন্তু সেনেকেই পঠাই আছে আমাৰ অসম চৰকাৰে। তাৰ ফলতো বহুত বিলুপ ত হৈ যায় আছে আৰু।
উম, এনে তোমাৰ মতে, উম কোৱা।
অসমৰ সংস্কৃতিয়ে পৰ্যটনৰ ভূমিকা কেনেদৰে পালন মানে তুমি জানানে।
উম, সেইটো মানে, অঁ কোৱাচোন।
তোমাৰ অসমৰ বিহু উৎসৱ বা লোকনৃত্য।
অঁ সেইটোৱে। উম সেইটো মানে মই ক'লোৱেচোন সেই তো মানে চাবা, আমাৰ ঘাইকৈ তাৰমানে এইবিলাক ক্ষেত্ৰতে ন অসম মানে সংস্কৃতিৰ ক্ষেত্ৰতে বিখ্যাত তাৰমানে এখন জনাজাত ৰাজ্য বুলি ক'লে অসমক তাৰমানে সংস্কৃতিৰ ক্ষেত্ৰতে জনাজাত। তাৰমানে সংচি তি ক্ষেত্ৰৰ পৰাই, তেনেকে মই ক'লোৱেচোন মাজ মাজুলী- মাজুলী আমাৰ ঐতিহাসিক তাৰমানে সংস্কৃতিক অনুষ্ঠানৰ কাৰণে আমাৰ মাজুলী বিখ্যাত তাৰমানে, যেনে নৃত্য আছে, সক্ৰিয় নৃত্যৰ বাবে মাজুলী বিখ্যাত। বা মুখা মুখ বাবে মুখা মুখাৰ- মুখা বনোৱাৰ বাবে মাজুলী আমাৰ বিখ্যাত। বা ৰাস মহোৎসৱৰ বাবে বিখ্যাত। তেনেকৈ চাবা- তেনেকৈ চাবা অসমৰ ঘৰে- ঘৰে তাৰমানে বিহু উৎসৱটো যেনেকে ঘৰে ঘৰে পালন কৰে বা আমি বহাগ মাহত তাৰমানে বিহুটো উদযাপন আৰু এতিয়া কেনেকুৱা হৈছে যে কৰবাৰ পৰা এজন পৰ্যটক আহে আহি কিনে পৰ্যটনে বেলেগ নাই প্ৰথম আমাৰ তেওঁলোকক আদৰণি জনোৱাৰ কাৰণে আমাৰ বিহুটো উদযাপন কৰো বিহুতোৱে তাৰমানে বিহুৰে তাৰমানে উ হেৰি কৰা হয় তাৰমানে। এতিয়া কেতিয়াবা-কেতিয়াবা তাৰমানে ক্ৰিকেট এতিয়া কথাটো কওঁ, আই পি এলৰ সময়ত আমাৰ অসমত যেতিয়া ক্ৰিকেট খে খেলিবলৈ আহিব আহে ন মানুহ বেলেগ তাৰমানে ক্ৰিকেটাৰবিলাক আহে, তেতিয়া তেওঁলোকক তাৰমানে আদৰণি জনোৱাৰ বাবে তাৰমানে বিহুটো তাৰমানে লাগতিয়াল হেন হৈছে তাৰমানে বিহুৰে তাৰমানে তেওঁলোকক আদৰণি জনোৱাই, এইবিলাক তাৰমানে সংস সংস্কৃতি ক্ষেত্ৰত তাৰমানে অসম আগবঢ়া, আগতেও আগবঢ়া আছিল এতিয়াও তাৰমানে হ'লেও কিছুমান ক্ষেত্ৰত পিছ পৰিবলৈ ধৰিছে এতিয়া ল'ৰা ছো ছোৱালীবিলাক তাৰমানে সংস্কৃতি ক্ষেত ত যাব নোখোজে। এইবিলাক কিন্তু এতিয়া চোৱা আমাৰ সংস্কৃতিৰ ক্ষেত্ৰৰ কাৰণে চৰকাৰেও কিছুমান এনেকুৱা পদক্ষেপ লৈছে যিবিলাক এতিয়া চাবা ৱৰ্ল্ড অ বিহুৰ আমাৰ ৱৰ্ল বিহুৰ তাৰমানে বিশ্ব তাৰমানে ৰেকৰ্ড এটা বনালে। এতিয়া উম বা উম তাৰমানে বাগৰুম্বা নৃত্য এটা ৰে কৰ্দ হ'ল। তাৰমানে সংস্কৃতিৰ ক্ষেত্ৰত তাৰমানে অসমক বহুত ক্ষেত্ৰত আগ বঢ়াই নিছে তাৰমানে আমাৰ অসম চৰকাৰেটো ক'ব লাগিব তোমাৰ মতে তোমাৰ মতে তাৰমানে
সেইখিনি আগবঢ়াই নিব লাগে, আৰু তোমাৰ ভৱিষ্যতে পৰ্যট টনৰ মানে মোৰ মতে অসমৰ পৰ্যটন ভৱিষ্যৎ উজ্জ্বল আৰু সঠিক পৰিকল্পনা আৰু উন্নয়নৰ জৰিয়তে অসম দেশৰ অন্যতম শ্ৰে ট্ৰ পৰ্যটনৰ হ'ব বুলি মই ভাবিছো আৰু মোৰ মতে। আৰু তোমাৰ ক বহুত অসমৰ পৰ্যটনৰ পৰা বহুতো কথা জানিলো, মই নথৈ আনন্দিত হৈছো আৰু। আৰু অসমৰ সৌন্দৰ্য সংস্কৃতিৰ বিষয় সকলোৱে জনা উচিত হয়নে?
অ' সেইটো হয় সেইটো হয়, তাৰমানে আমাৰ সংস্কৃতিৰ বিষয়ে সবে জানিব লাগে তাৰমানে আমাৰ সংস্কৃতি এতিয়া চোৱা আমাৰ সংস্কৃতিটোৱে তাৰমানে উম পৰ্যটনৰ ক্ষেত্ৰত বহুত তাৰমানে অতুলনীয় আ উম মুহূৰ্তই তাৰমানে অতুলন অতুলনীয় তাৰমানে ব্যৱস্ স্থা আগবঢ়াইছে সেইবিলাকে তাৰমানে জনাটো দৰকাৰ। তোমাৰ পৰাও মই কিছুমান এনেকুৱা নজনা ক থা জানিলো বা শিকিলো তাৰবাবে ধন্যবাদ অতি কৈ।
অ', অ' ধন্যবাদ, আজিলৈ এৰিছো আৰু পুনৰ অন্য এটি বিষয়ত আলোচনা চনা কৰিম আৰু নেক্সট্।
অ' ঠিক আছে ঠিক আছে, দিয়াতে বন্ধু আৰ, অ' অ' শুভৰাত্ৰি বন্ধু।